হেল্ল'
হেল্ল' অঁ কি কৰি আছ।
এ মই তোৰ ৰুমতে আছোঁ
অ তই ৰুমহে আছ নেকি
মই ঘৰলে যোৱাই নাই নহয় এ পৰীক্ষা আদাই হৈছেহে পৰখি।
অঁ তে কেতিয়ালে আহিম বুলি ভাবিছ?
মই তোৰ আও কাম আছে মানে।
অ অ।
কলেজতো ৰিঅ ফেষ্টিভেল পাতিব। তাৰপৰা অলপমান দিত্ব দি দিলে ইউনিয়নৰ ফাল পা।
অ।
মই সেই এই তেতিয়া যে তেতিয়া যে উঠিছিলোঁ তোৰ মেগজিনৰ কাৰণে যে ইলেকশ্যনত উঠিছিলোঁ।
নহয়।
তই মানে হেৰি হল এ জিকিলো বাৰু জিকা মেলি হল, এতিয়া অলপ চলপ ইউনিয়নমেম্বাৰক দায়িত্ববিলাক দিছে আৰু। শুনা নাই। কাটিম নি মোৰ ইয়াত দেখুৱাই আছে দেখোন। মোৰ ইয়াত চ এতিয়াও